হেল্ল'
হেল্ল'
হেল্ল' কি কৰিছা
অ শুনিছা
অঁ শুনিছোঁ কি কৰিছা
অ এই আছো অলপ মানে এনে আছো আৰু তুমি কি কৰিছা
এই মই বৰষুণ চাই আছিলোঁ।
অঁ! বৰষুণ দিছে ন আজি সেইফালে?
অঁ! বৰষুণ দিছে।
অঁ! আমাৰ এইফালে নাই।
অঁ!
উম! গৰম কমিছে চাগে? অঁ! আমাৰ এইফালে নাই কমা গম পাইছা মানে বল বৰষুণ দিয়া নাই যে গৰমটো মানে একদম এনেকেই আছে।
অঁ আৰু আজিকালি প্ৰদূষণো বাঢ়িছে নহয়।
অ, হয়-হয়-হয়। প্ৰদূষণ তুমি যে ক'লা প্ৰদূষণ বাঢ়িছে বুলি তুমি কি দেখিলা বাৰু?
কি দেখিলো মানে?
মানে কি দেখিলা, কি ক'ত কি দেখিলা যে প্ৰদূষণ বাঢ়িছে বুলি তুমি মানে ভাবিলা আৰু?
এই সেই প্ৰদূষণৰ কাৰণেওতো বেছি গৰমটো বাঢ়িছে ন আজিকালি গোলকীয় উষ্ণতাটো বেছি বৃদ্ধি পাইছে সেইটো কাৰণে আৰু।
অ হয়-হয়-হয়, ঠিক-ঠিকে কৈছা, ঠিকে কৈছা। এ প্ৰদূষণৰ কথা কি কবা আৰু তুমি অ ওলাই যাবা, ওলাই গ'লে তুমি ৰাস্তাতে তুমি দেখিবা তুমি এ যিখিনি নদী আছে তাতে দেখিবাচোন চাবাচোন তাতে পানীখিনি ক'লা হৈ থাকে। তাৰ পিছতে তাতে গোটেই তোমাৰ অ প্লাষ্টিকৰ তোমাৰ বটল, তাৰপিছতে চিপছৰ পেকেট এইবোৰ গোটেই পৰি থাকে, নদীবোৰ গোটেই ঘোলা হৈ থাকে পানীবোৰ চাবা চোন?
সেইটোৱেইেতো মানুহখিনি নদীতে গৈ মেলি পেলাই নহয়।
হয়, তাকেতো। আৰু সেইটোৱেই আৰু মই ভাবোঁ মানুহে মানে যদি অলপ নিজে সচেতন হয় তেতিয়াহলে আৰু মানে তোমাৰ হেৰি আহ মানে এই পৰিৱেশ প্ৰদূষণ এইবোৰ মানে অলপ কম হ'ব দিয়া চোন।
সেইটো হয় মানুহখিনি মানে সজাগ হ'ব নোখোজেই যে। মানে যতেই থাকে ততে পেলাব আৰু সেনেকুৱা হৈছে আৰু।
উম।
মানে যে উম!
কোৱা-কোৱা?
এ নিজৰ জেগা ডোখৰ যে নিজে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগে মানে সেইখিনি মানুহৰ মাথাত নাহে আৰু।
হয়-হয়-হয়-হয়। পিছে মইও আজিকালি তোমাৰ এই প্লাছ যি কৰোঁ বেগৰ ঠাইত মানে মই কাপোৰৰ বেগ লৈ যাওঁ বজাৰলৈ অলপ মানে প্ৰদূষণটো কম কৰি পেলাই মানে মই অলপ সৰু মূৰে প্ৰচেষ্টা চলাইছো আৰু।
অঁ! ভালে কৰিছা দেখোন।
উম! হুম-হুম, তাকে-তাকে। তুমি বাৰু বজাৰ-চজাৰ কৰা নে?
মইতো বজাৰ-চজাৰ এনেকে নকৰোঁ বাৰু।
হয়-হয়-হয়। মানে এনেকে ঘৰত গলেও নকৰা নেকি?
নাই-নাই, নকৰোঁ।
অঁ! এনেই কি কয় মই এনে বজাৰ কৰোঁ তোমাৰ। স্থানীয় বজাৰ আৰু লগতে সাপ্তাহিক বজাৰ যি যিবোৰ আছে সেইবোৰ বজাৰ কৰোঁ আৰু বজাৰত মানে তোমাৰ অ দাম-দৰ কৰিলে মানে তোমাৰ হেৰি বস্তুবোৰ মানে সস্তাতে পোৱা যায় দিয়াচোন
অ অ মই মানে কৰি পোৱা নাই এনেকে বজাৰবোৰ মানে মই কৰিব ক'লে মানে ঠগন দি দিয়ে মানে সেইটো কাৰণে কৰা নাই আজিলৈকে
অ আৰে তুমি কি অনলাইন বজাৰ মানে অনলাইন হেৰি কৰা নেকি যেনে ব্লিংকিত এইবোৰ আজিকালি যিবোৰ ওলাইছে উম আচ্ছা সেইবোৰ সেইবোৰ কৰোতে অলপ সুবিধা হয় দিয়াচোন সেইবোৰ কৰিলে যিহেতু আমাৰ সময় বাছে তাৰওপৰি তোমাৰ আহ সময়টো বাছে বাছেই আৰু আমি ধৰা কষ্ট কৰি যাবও নালাগে বজাৰলৈ তই তাতে হয় বাকী কি কয় আহ কিন্তু তাৰে এটা অসুবিধাও আছে দিয়া তাৰমানে আমি ধৰা ব্লিংকট বা এইবিলাকত যদি আমি চব যিবোৰ মানে আমি অ অৰ্ডাৰ কৰো তেতিয়াহ'লে তাতে যিবোৰ চ চবজি আছে শুনিছানে মোৰ মাতবোৰ
শুনিছোঁ শুনিছোঁ কৈ থাকা
অ তাতে তাতে চবজিবোৰ ধৰা সিহঁতে নিজৰ মতে আনে ন আমি ধৰা বাচি সতেজ চবজিটো আমি ধৰা আহ আনিব নোৱাৰো কিন্তু এতিয়া ধৰা আমি যদি নিজে গৈ বজাৰত মানে বাছনি কৰো তেতিয়াহলে আমি ধৰা ভালতকে ভাল চবজিটো আনিবলৈ পাৰো আৰু
অ সেইটো হ'য় সেইটো হয় বাৰু সেইটো ময়ো মানে কথাটো মিছা বুলি নকওঁ বাৰু কিছুমান বস্তু মানে তাৰ পৰা অৰ্ডাৰ কৰিলে বস্তু কিছুমান মানে হেৰি আহে মানে শুকান শুকান কিছুমান আহে আৰু যেনে ধৰি ল ফল-মূলে কিছু কিছুমান ল'লে আৰু ৰসটো মানে নাইকিয়া হৈ থাকে যাই
অ আৰু তোমাৰ বস্তু এটা তাৰে তাৰে অসুবিধা এটা হ'ল কি তুমি তাৰে দৰদাম কৰিব নোৱাৰা ন তাত যিটো দাম আছে সেইটোৱে দিব লাগে
অ সেইটোৱে
আৰু তোমাৰ তাতে অলপ বস্তু বোৰৰ দামো বেছি হৈ যায়চোন তোমাৰ ধৰা কিবা এটা ত্ৰিশ টকা যদি দাম হয় চবজি এটা তাতে ধৰা তেওঁলোকে আনি যে দিয়ে আমাক তাৰে ডেলিভাৰী চাৰ্জটোতো তেওঁলোকে যোগ কৰি লয় উম
সেইটো হয় বাৰু পইচাটো অলপ যায় বাৰু মানে বাহিৰত বজাৰ কৰাতকে মানে ইয়াতে অনলাইন কৰিলে অলপ পইচাটো যায় বেছিকে
হয় হয় ঠিক কথা কৈছা তুমি বাকী কি কয় অ এইবাৰতো বহুত গৰম গৰমত বাৰু এনে কিবা ফল-মূল চলমূল খালানে নাই বাৰু
এই মইতো এগালমান তৰমুজ খালোঁ মানে এই গৰমত
অ
তৰমুজ আনাৰস এগালমান খালোঁ মানে মই
অ ভাল কথা ভাল কথা একে তৰমুজ মানে ম মই তোমাৰ আম খালো আৰু অলপ কঁঠাল খালো দিয়া ত তৰমুজ মানে মই খাম বুলি ভাবিলো কিন্তু মাজতে এটা বাতৰি পালো। যে মানে মুম্বাই মহানগৰীত বোলে অ', তৰমুজ খাই পেলাই মানে এনেকে এহাল মানে অ', মানে পৰিয়ালৰ মানে টো হৈছিলে আৰু মানে ত' সেইটো মানে অলপ শুনি ভয় লাগিলে সেইকাৰণে মই সেই তৰমুজটো এবাৰ খোৱা নাই দিয়া।
অ'। সেইটো হয় বাৰু কিছুমান এনেকুৱা বাতৰি ওলালে ভয় লাগে বাৰু বস্তুবোৰ খাবৰ কাৰণে। কিন্তু তথাপি আৰু মই খালোঁ আৰু। উম, তৰমুজ দেখিলে থাকিব নোৱাৰো যে।
হয়, হয়, ঠিক কথা তুমি। বাকি কি কয় অম' এ কি কয় এই গৰম বন্ধ গৰম বন্ধত ক'বাত যাবানে?
মিজোৰাম যাম বুলি ভাবি আছো চাওঁ কি হয়।
অহ অ', অ' অ'। আচ্ছা মিজোৰাম এতিয়া কেনে কাৰ লগত যাবা বন্ধুবৰ্গৰ লগত যাবা নে পৰিয়ালৰ লগত যাম বুলি ভাবিছা?
এই বন্ধুবৰ্গৰ লগতে যাম আৰু।
অ', অ', অ', অ', অ', বাকী এই কি কয় অ' কোৱা কোৱা।
তুমি ক'ত যাম বুলি ভাবিছা এনে?
মইতো বৰ্তমান ক'তো যাম বুলি ভাবা নাই, মই যিহেতু গৈয়ে আহিলো অলপতে। ত' মই এতিয়ালৈকে বৰ্তমান ভবা নাই বাৰু যাম বুলি। অ' যাম নিশ্চয় যাম আ মানে ভৱিষ্যতে যাম আৰু অলপ আহ কিছুদিন পিছত যাম এতিয়া মানে ধৰা একমাহ দুমাহ পিছত আৰু। এতিয়া নহয়, উম, উম, উম, উম। উম বাকি কি কয় আহ অ', কি কয় তুমি মিজোৰামত এনে কি মানে কিবা শুনিছা নেকি তাৰ বিষ হয়, যে তুমি যাম বুলি আগ্ৰহ প্ৰকাশ কৰিছা?
তাৰে পৰিৱেশটো ভাল বুলি এনেই শুনিছোঁ আৰু সেইটো কাৰণে যাম আৰু।
অহ। আচ্ছা আচ্ছা, এনে তুমি হয়।
তাৰে সংস্কৃতিত তো সংস্কৃতিটো এবাৰ চাব মন আছে তাত কেনেকুৱা বেশ ভোষা পিন্ধে আৰু সেইবোৰ মানে চাব মন আছে। কেনেকুৱা তাৰে খাদ্য সেইবোৰ মানে খাব মন আছে সেইটো কাৰণে যাম আৰু।
অ', আচ্ছা আচ্ছা, এনেই কি কয় অ', তু-তু-তু হেৰি কি কয় তুমি এনে উত্তৰ পূৰ্বাঞ্চলৰ বাৰু কোন কেইখন ৰাজ্যত ভ্ৰমণ কৰিছা?
উত্তৰ পূৰ্বাঞ্চলৰ মই ক'ব গ'লে এনেকুৱা ভ্ৰমণ নাই কৰা দিয়া। মেঘালয়ে যি গ'লো আৰু তাৰ পাছত মানে এনেকুৱাকে ঘুৰা নাই আৰু।
অহ। আচ্ছা আচ্ছা মেঘালয় গৈছা ন? মেঘালয় ক'ত গৈছা অ'।
মানুহ কেনে
অ', আচ্ছা আচ্ছা আচ্ছা আচ্ছা অ' শ্বিলংগ গৈছা। অ', ঠিকেই আছে ঠিকে আছে। বাকী কি কয় শ্বিলংবোৰ কেনেকুৱা লাগিলে অনুভৱ?
উম, ভাল লাগিলে এনেও ভালে লাগে শ্বিলং গৈ।
অ
উম
অ ঠিকে আছে ঠিকে আছে তোমাৰ মুখেদি শুনি ভাল লাগিল বুলি শুনিলো যেতিয়া ভালেই হ'ব চাগে আৰু অ মই পিছে গৈ পোৱা নাই কিন্তু শ্বিলং শুনিছোঁহে মই আজিলৈকে শ্বিলঙত তোমাৰ ভৰি থোৱা নাই আজিলৈকে
যাব পাৰা শ্বিলং বহুত ভাল লাগে গৈ গৈ মেলিলে কিন্তু ক'ব গ'লে আগৰ নিচিনা মানে সেই ঠাণ্ডাতটো নাই মানে শ্বিলঙত বুজিছা আগতে মানে আমি যেতিয়া প্ৰথমবাৰ গৈছিলো
হয়
যাওঁতে মানে বহুত ঠাণ্ডা পাইছিলোঁ মানে
অ
তাৰপাছত ত পিছৰবাৰ যেতিয়া গ'লোঁ মানে সেই ঠাণ্ডা নাপালোঁ মানে মানে তিনি তিনি চাৰি তিনি চাৰিবছৰমান পাছত গৈছিলোঁ মানে আৰু
অ
একে ঠাণ্ডাটো নাপালো মানে ত' এতিয়া মানে প্ৰদূষণৰ কাৰনে মানে তাতো ঠাণ্ডাটো টোকমি গৈ আছে লাহে লাহে
অ আচ্ছা আচ্ছা পিছে কি কয় আহ এ শ্বিলঙত তুমি এ গৈছা মেঘালয়ৰ এনে ডাউকিত গৈছা নে নাই
গৈছোঁ গৈছোঁ
অ তাত কেনেকুৱা লাগে
বহুত ভাল লাগে তাত বহুত ভাল লাগে
উম আৰু চেৰাপুঞ্জী অ আচ্ছা আচ্ছা আচ্ছা ঠিকে আছে ঠিকে আছে
আহ চেৰাপঞ্ চেৰাপঞ্জীৰ এটা গুহা আছে মানে গুহাটোৰ ভিতৰত মানে সোমাব পাৰি আৰু মানুহ বিলাক মানে যাই মানে গুহাটোৰ ভিতৰত গুৱাহাটীৰৰ ভিতৰত সোমাই মানে বেলেগ এটা মানে অনুভৱ পোৱা যায় আৰু বহুত ভাল লাগে আৰু
অ আচ্ছা আচ্ছা আচ্ছা আচ্ছা এনেই কি কয় কোনটো দিনত গ'লে বেছি ভাল হয় ন তাতে
এইকেইটা দিনত গ'লে ভাল আৰু বেছি জুন জুলাই গৰমৰ দিনকেইটাত গ'লে ভাল
অ তাৰমানে এইখিনি সময়ত বেছি পৰ্যটক যায় নেকি তাতে
অঁ অৱশ্যে পৰ্যটক যায় আৰু ভাল আৰু অ মানে ঠাণ্ডাত গ'লে মানে ঠাণ্ডাতটো অলপ পাবা আৰু বেছিকে তেতিয়া অলপ অ সুবিধা হ'বও পাৰে আৰু বেছি মানে অ কি কয় এইবোৰ কঁহুৱা বিলাক থাকে যে সেইবোৰৰ কাৰণে ৰাস্তাটো দেখা নাপায় আৰু দেখা পোৱাত অসুবিধা হয় উম
আচ্ছা আচ্ছা
কেনেকে পৰি থাকে
অ
উম
ঠিকে আছে ঠিকে আছে দিয়া তেন্তে আজি কথা পাতি ভাল লাগিলে
দিয়া দিয়া
অঁ, হয় হয় হয় দিয়া থৈছো দিয়া।
অঁ অঁ